অ', মই এই আপোনাৰ এই বাহ বাহিৰতে মানে বহি পেলানি অলপ এই চাৰিওফালে অলপ চাই আছিলো। অলপ আন্ধাৰটো এন্জয় কৰিছো।
'হয়', 'হয়' গৰম, উম-মই এনেই আছো এটো কি বুলি কয় চৰ্দ এটো চৰ্দৰ ওপৰতো উঠি আছো এনেই বতাহ অকন খাবলে বহি আছো, ভিতৰত মানে গৰম ইমান। গৰম দোকানলে ওলাই আহিছোঁ আৰু।
উম, ঠিকে-ঠিকে।
যোনটো ৰুমত থাকো সেইটো মানে বহুত গৰম মানে আগৰটো তুলনাত এতিয়া ত', বেছিয়ে গৰম পৰিছে আৰু আজিকালি।
আজিকালিতো কবই নোৱাৰি আৰু বহুত গৰম দেই। উম', এই আপোনাৰ এই বহুত সিদিনা মই মানে এই জোনাগী পৰুৱা কেইটামান দেখিলো মানে ৰাতি, তাকে বোলো এইখিনিকে বোলো চাই বোলো ইমান দিনৰ মত দেখিলো বোলো, বোলো ক'ৰ পৰা আহিলে জানো।
জোনাকী পৰুৱা? জোনাকী পৰুৱা, এইটোতো বৰ্তমান সময়ত এ-এইটো-এইটো দেখা তাৰমানে ৰেয়াৰ হৈ ৰেয়াৰ আৰু ৰেয়াৰ আইটেমত পৰি যাব বৰ্তমান এইটো বিলুপ্ত হৈ গৈছে। এইটো এ-এনেকুৱা ধৰণৰ বস্তু বোৰ বৰ্তমান আমাৰ ইয়াৰ পৰা বিলুপ্ত হৈ গৈছে গাঁৱৰ পৰাও বিলুপ্ত হৈ গৈছে। আগতে আপোনাৰ চহৰত-চহৰত নাছিলে। চহৰৰ পৰাই বিলোপ এইটো ক'বলগীয়া নাই চহৰতটো হবইে চহৰতৰ-চহৰত যেনেকুৱা ধৰণৰ জেগাত থাকে সিহঁতি থাকিবলৈ বননি নাথাকে ঘাহ বননি, লুকাই থাকিবৰ কাৰণে হয় কিন্তু গাঁৱৰ পৰা বিলুপ্ত হব নালাগিছিলে।
গাঁৱৰ পৰা মানে অ-আজিকালি মানে কি হৈছে যিহে পলিউচ তন আৰু-আৰু লগতে আৰু মানে এনেকে থাকিব নোৱাৰি মানুহো থাকিব কিবলে অলপ প্ৰব্লেম হৈ গৈছে, এতিয়াতো সৰু-সৰু, জীৱ জন্তুবোৰ বা পুক কৌৰাবোৰতো বহুত ডাঙৰে কথা, যে কিবাকে যে আজি যে বহুত ভাগ্য কবলত দেখিব পাইছো বুলি ক'লেও বেয়া নহয় ইমান দিনৰ মূৰত নহলেতো দেখা খায়ে নাযায়।
হয় হয়, মই এই আপোনাৰ চাব বিচাৰ আগতে আমাৰ ঘৰত আমি যেতিয়া মোৰ গাঁৱত আছিলো ন। এতিয়া আমাৰ ঘৰত ৰাতি হলে পুৰা জিকমিকনি হৈ থাকে গোটেইখন একদম লগীয়া আপুনি আজি এইটো কি কালাৰটো নেগী কালাৰ বুলি কয় ন?
'হয়'-'হয়' অ-অলপ মিক্স থাকে, অলপ হালধি আৰু হেৰি মিক্স থাকে
আমি, এ ধুনীয়া লাগে, এ আৰু তেনেকে হেৰি নহয় আৰু মইতো ধৰো দুটামান ধৰি পেলাই এনেকে থৈ দিওঁ, থৈ পেলাই-পেলাই হেৰি কৰো, এনেকে হাতে ধৰি থাকো ধৰি থাকিলে পোহৰটো পোহৰ লিকি থাকে টিপিক টাপাক টিপিক টাপাকে দি থাকে
'হয়'-'হয়' এইটো, তাকে, এইটো কিন্তু চাব গ'লে চাব দেই মানে বাকী পোক পৰাবোৰ ভাল লাগে বাৰু মই বেয়া লাগে বুলি নকওঁ কিন্তু এই পোকটো কিবা এটা ইউনিক লাগে ন মানে কেনেকে ৰাতি ইমান তি তিয়াগে জিলিকি থাকে তিৰ বিৰকে আৰু এটা আপুনি কাহিনী শুনিছা নাই বাৰু ইউটউবত এটা যে পাইছিলো যে আগতে এই পাৰ চৰাইটোক যে তোমাৰ আপোনাৰ যে ৰাস্তাই খুৱাইডত হেল্প পোৱা না কৈছিলে যে মনত আছে নাই বাৰু?
সেইটো কাহখিনী শুনা শুনা নাই নহয় মই।
নাই শুনা নেকি? অ' এইটো কাহিনীটা আছিলে আমি পাই আছিলো আৰু চাগে পাহৰিব পাৰে দেই আজি। মানে জোনাকী পৰুৱাটোৱে পাৰ চৰাইটোক মানে, ৰাস্তা দেখুৱাই দিয়ে যে মানে মোৰো ভালকে মনত নাই, কিন্তু মানে এটা জাষ্ট মনত পৰিছে মানে। তাকে সেই তেতিয়াৰ দিনৰ পৰাই মানে এ, কাহিনীটো হেৰি হৈ আছিলে মানে কাহিনী তেনেকুৱা টাইপৰ মানে যোনটো মানে অ, এইটো চৰাইটো আছিলে সি মানে কি হল, ৰাতি হোৱাৰ লগে-লগে মানে সি ৰাস্তাটো পাহৰি থাকিলে আৰু তোৰ অ, ৰাতিটো তেনেকেতো চৰাই বোৰেটো পৰাপক্ষত নেদেখে। বা মানুহলেওতো নেদেখে, সেইটো কাৰণে মানে কি হ'ল জোনাকী পৰুৱাটোৱে মানে তাক বাটটো মানে দেখুৱাই দিয়াত সহায় কৰিছিলে, কাৰণ যিহেতু জোনাকী পৰুৱাটো এ টা অ, লাইট থাকে বুলি ক'লেও বেয়া নহয়, এই লাইটৰ পোহৰত মানে অ, বাটটো দেখুৱাই দিছিল, সেইটো এটা কাহিনী আৰু সাধু
আচ্ছা-আচ্ছা। এই হেৰি মানে, এটো কি বুলি কয় আপুনি কোৱা কাহিনীটো মই বুজি পালোঁ বাৰু, মানে ধৰি লওক এতিয়া হেৰি কাহিনী আৰু বুলি কৈছে ন', কিন্তু মানে একচুৱেলি-একচুৱেলি যদি চাবলৈ যাওঁ আমি জোনাকী পৰুৱাটোৱে মানে সচাকে মানুহক তেনেকে সহায় কৰি পাইছেও কেতিয়াবা-কেতিয়াবা। এতিয়া যোন জোনটো মানে ধৰি লওক জোনাকী পৰুৱাৰ লাইটটো দিয়ে কিন্তু বহুত কম পোহৰ দিয়ে জোনাকী পৰুৱাটোৱে ঠিক আছে, সেইটো অকল তাৰ কাৰণেহে মানে দেখ খা পাই, কিন্তু যোনদিনাখন আপোনাৰ অমাৱস্যা হ'ব মানে পুৰা কলা আন্ধাৰ হৈ যাব, সিদিনাখন যেতিয়া এগাল গাল জোনাকী পৰুৱা এ জোনাকী পৰুৱাটো থোপ পাতি এগাল থাকে ন' মানে থুপ পাতি নহয় মানে আৰু, এগাল থাকে অ, অ, তেতিয়া মানে সেই বস্তুটো মানে অকনমান-অকনমান কাচি জুনে যেনেকুৱা পোহৰ দিয়ে, তেনেুৱাকুৱা এ বাৰী এখনত তেনেকুৱা পোহৰ দি থাকে মানে, মই পাইছোঁ মানে তেনেকে গৰমৰ দিনত পুৰা ভাল লাগে আৰু, এ আমি বাহিৰত যেতিয়া এ এতিয়া বাহিৰত ওলাই পেলাই বহি থাকো, কৈ পেলাই সেইবিলাক দেখা পাওঁ তেতিয়া মন চন ভাল লাগি যায়, এই কিবা এটা ফূৰ্তি লাগে মানে দেখিবলৈ।
অ' মনটো ভাল লাগে ন? উম,
এইটো মানে, আজিকালি-আজিকালি ধৰি লওক আপোনাৰ এ জোনাকী পৰুৱা দেখা নাযায়, তাৰ লগতে তেনেকুৱা ধৰণৰ বিলুপ্ত প্ত হৈ জুৱা প্ৰাণী বহুত নাই-নাইকিয়া হৈ গৈছে, ৰাতিৰ মানে
হয়।
এতিয়া ৰাতিৰ আকাশখননত চাবলে গলে হা চাব ৰাতিৰ যোনখন আকাশ, এই আকাশখনলৈ যদি চাই আপুনি আকাশখনৰ আমাৰ তলতহে থাকে জোনাকী পৰুৱা, ওপৰত যোনবিলাক আমাৰ আকাশী গংগা মানে যোনবিলাক হেৰি থাকে আৰু
উম,
খন তৰা ভৰ্তি হৈ থাকে, ত' আজিকালি সেইবিলাক সেইবিলাক দেখা পোৱা নাযায়, কিয় দেখা পোৱা নাযায় বাৰু?
এইটো আজি উম, সঁচা কথা ক'ব গ'লে এতিয়াটো ডাইৰেক্ট যদি আহে পলিউচন আহিব দেই, কাৰণ পৰিৱেশ যিটো ৰকমত এতিয়া মানে প্ৰদূৰষণ হৈছে সেইটো হিচাপত ক'ব গ'লে, এয়াৰ পলিউচন তোৰ প্ৰথমতে আহিব লাগিব, সেইটোয়ে হব পাৰে নহয় জানো বাৰু?
'হয়'-'হয়' সেইটয়ে কিন্তু মানে, সেই বস্তুৱে ঠিকে কৈছে আপুনি, পলিউশ্যনটো চবতকে ডাঙৰ ইম্পেক্ট কৰিছে ইয়াত চবতে পলিউশ্যনৰ লগতে পলিউশ্যন নু কৰ পৰা আহিছে নো, মানে কি হৈছে এইবিলাক ধৰি লওক যোনবিলাক গাও চাও এইবিলাক ঘৰ চৰ হাবি জংঘল কাত নষ্ট কৰি ধ্বংস কৰি চহৰ বনাইছে, চহৰীকৰণ কৰাইছে তাৰ ফলত মানে কি হৈছে এতিয়া চব বস্তু নাইকিয়া হৈছে, এতিয়া জোনাকী পৰুৱাৰ কথা কলো, জোনাকী পৰুৱাৰটো মেইনলি এ ইয়াতে থাকিব জেগা নাইকিয়া হৈছে ন বৰ্তমান বিলুপ্ত হৈ গৈছে, এ থাকিব কত এতিয়া কওক ছোঁন বাৰু জোনাকী পৰুৱাটো, এ থাকিবলৈ সিহঁতকটু ঘাঁ বন লা গিব অকমান জেগা লাগিব, অকমান গছ-গছনিৰ কিনাৰ সিহঁতে লুকাই থাকিব, যদি সিহতে গোটেইখন যদি পকা পকা ঘৰ বনাই থয় নাথাকে আৰু তাত সিঁহতিটু ক'ত থাকিব নোৱাৰে, থাকিব নোৱাৰে ন' সিহঁতি। আৰু তাৰ লগতে, হয়, এটা হৈছে জোনাকী পৰুৱাৰ লগত কিছুমান এ চহৰীকৰণৰ লগতে মানে, চহৰীকৰণৰ লগতে আপোনাৰ আৰু এটা ডাঙৰ প্ৰভাৱ হৈছে আপোনাৰ এই এ, যোনবিলাক বস্তু মানে হেৰি হৈছে এতিয়া ধৰি লওক, আমাৰ যোনবিলাক ডাঙৰ ডাঙৰ আমি যোনবিলাক লাইট ব্যৱহাৰ কৰোঁ, হাই পোহৰৰ লাইট, হেল'জেন, এই বস্তু বিলাকে প্ৰব্লেম কৰে পোহৰত। চহৰত বিশেষকে, গাঁৱতটো এইবিলাক নাথাকে ন'। ই বহুত, বহুত পাৱাৰফুল লাইট ন', ত' ই মানে কি কৰে এ টা মানে পোহৰ লাইট পলিউশন টাইপৰ এটা হয়, আৰু সেই পোহৰ বিলাক মানে কি হয় পোহৰ বিলাকক কি বুলি কয়, এ আগতে এটা প্ৰক্ৰিয়া আছিলে ন', বি চ্ছুৰণ বুলি যে কয়, এই বিচ্ছুৰণ, বিচ্ছুৰণ টাইপৰ পোহৰ বিলাক যেতিয়া বিস্ফ ৰিত হৈ যায় ন', তেতিয়া মানে কি, সি এখন মানে পৰ্দা হিচাপে কাম কৰে মানে, বেৰিয়াৰ হিচাপে কাম কৰে, ধৰি লওক অ, অলপ মানে আমি আগতে আকাশখন যিমান ক্লিয়াৰ কে স্পষ্টকে দেখো সেই ক্লিয়াৰৰিতিটো মানে নাইকিয়া কৰি দিয়ে মানে, ধোঁৱা ধোঁৱা টাইপৰ হৈ যায়। এই যে তিনদাল, তিনদাল প্ৰভাৱত যে ধোঁৱা ধোঁৱা টাইপৰ বস্তু থাকে যে, তেনেকুৱা বুজি পাইছে, সেই তাৰে মাজত মানে আকাশখনত, যোনবোৰ তৰা চৰা আগতে ভা পুৰা ক্লিয়াৰ কে ডাঙৰকে ভালকে দেখো আজিকালি সেইটো, সেইবোৰো দেখি না সেই তেনেকুৱা আৰু, সেইটো এক নম্বৰ হে লাইটৰ কাৰণে হৈছে। আৰু তাৰ লগতে এতিয়া ধৰি লওক, কিছুমান যোনবিলাক চৰাই চিৰিকতি থাকে, ৰাতি নিশাচৰ
অ, আপোনাৰ এইকেইটা ফেঁচা, বাদুলি হয়-হয়, সেইখিনিও
সেইবিলাকৰো, সেইটোৱে কিয় যেনে ডাঙৰ-ডাঙৰ লাইট বোৰৰ লগত জহত এট এতিয়াদি এ দিনতটো এহেতি দেখাই নাপায় সেইটোতো, সেহেঁতি যদি এ বেলেগ এফালে গৈ থাকে দি বেলেগ এটা কামত গৈ থাকে। আৰু যেতিয়া গৈ থাকিব সিহঁতি, তেতিয়া সিহঁতৰ চিকাৰ টিকাৰ কৰি খাব লাগিব ন সিহঁতি। অ' যেতিয়া লাইটৰ পোহৰতো, লাইটৰ পোহৰ চকুত পৰিব সিহঁতি নেদেখে তেতিয়া। দেখা নেদেখা হৈ যাব। ত সিহঁতৰ মানে এটা প্ৰত্যাহ্বান চৰুপ সিহঁতৰ।
মানে এটা কথা মানে যোনটো অ', বাদ দূলি আৰু যোনটো ফেঁচাৰ কথা ক'লে ন, মানে সেহঁতি আচলতে নিয়মতে চকুৱে মানে এইটো নেদ দেখে, সিহঁতি জাষ্ট, এটা নিজৰ ফালৰ পৰা এটা ৱেব দিয়ে। বা এটা ধ্বনি প্ৰক্ৰিয়া দিয়ে, সেই বস্তুতোটো মানে যদি চাব যায় ন' আজিকালি মানে যিটো ৰকমত মানে অ, ৱেব বিলাক যায় ফাইভ জি নেটৱৰ্ক হওক বা, নেটৱৰ্কৰ কাৰণে বা যি কোনো কাৰণ নাই, কাৰণ এনি টাইমটো জানেই ন' আমাৰ খনতো পুৰা নেটৱৰ্কিঙৰ পুৰা, হেৰি বুলি ক'ব লাগিব ন' এতিয়া দুুনীয়াখন তাতটো এনি টাইম চাগে আমি যিটো চকুৰে মনিব নোৱাৰো বা, যিটো কাণেৰে শুনিব নোৱাৰো, কিন্তু সেই জীৱ জন্তু বোৰো বা পৰুৱা বোৰ, বা চৰাই চিৰিকতি এইবোৰ বহুত বেছি আছে, নহয় জানো? এইটো ক্ষেত্ৰত মানে বাধা আহি পৰিছে মানে, হয় নাই বাৰু? মানে কি হৈছে অ', এনিটাইমটোতো আমি চকুৰে নেদেখাকে কিমান এতিয়া চাগে ৱেব গৈছে ঠিক নাই নহয়। বা, সেইটোৱে হয়। সেইটো কাৰণে মানে কি সেহঁতিটো সেহেঁতৰ ফালৰ পৰাওতো কিছুমান দ্ধনী পঠিয়াই ন। সেই দ্ধনীবোৰ পাৰা চাগে এটা বহুত ইফেক্ট পৰে চাগে, আৰু সেইটো কাৰণেও চাগে বিলুপ ত হৈ গৈ আছে দেই। লাইটো আহি গ'ল, উম।
এ মানে কি হয় এতিয়া অকল লাইট বুলিয়ে নহয়, লাইট হওক পলুচন হৈ গ'ল, আগৰ এইফালে থাকিব জেগা নাইকিয়া হৈ গ'ল।
হয়, চাউণ্ড পলিউশ্যন বুলি ক'ব পাৰি দেই, চাউণ্ড পলিউশ্যনটো ইয়াৰ ওপৰত ইফেক্ট কৰিছে।
চাওঁ বুলি মানে কি ক মানে পলিউশ্যন বুলি ক'লে চবে পৰিব ন, ত পলিউশ্যনে মানে প্ৰভাৱ পেলাইছে। এক নম্বৰতে আৰু দুই নম্বৰতে আমি এতিয়া নাই আমি মেইনলি কথাটো জোনাকী পৰুৱা, জোনাকী পৰুৱা গায়ব হোৱাটোতো বহুত প্ৰভাৱ আছে বা জোনাকী পৰুৱা হওঁক বা ৰাতি ধৰা অন্যধৰণৰ তেন কোৱা যোনবিলাক জীৱ জন্তু, এ সেইবিলাক গায়ব হোৱাৰো বহুত মানে হেৰি আছে। আগতে যেনেকে ৰাতি হলে শিয়ালে-শিয়ালে হোৱা আজিকালি দিছে জানো দিয়া দেখিছে জানো? আজিকালি আপোনাৰ অ', এইটো চ থাকিবই ন জেগাত। ক'ত থাকিব, মেইনলি এইটো সেইটো সেইটোৱে, সেই কামটো সেইটো হ'ব কিয় পালে সেইটো যিহেটো আমাৰ ইয়াত বৰ্তমান গোটেই চহৰ হৈ গৈছে কাৰণে হৈছে।
ঠিকে কৈছে দেই ঠিকে কৈছে। উম, উম, উম তাকেহে তেওঁ বচাই থব পাৰিলে ভাল আছিলে আৰু ন। আৰু এইটোতো চাগে পচিবল আছে নে নে নেজানো। কিন্তু যিমানখিনিলেকে পাৰোঁ আ, নিজেও কিছুমান আ, কৰিব লাগিব আৰু বা নহলেওঁ ফ বস্তুটো মাৰি হলেও স্মৃতি হিচাপে থব লাগিব আৰু ন অ। হেৰি কওঁ অ', কি কয় অলপ এখিনিকে অলপ মই চাগে অলপ ওলাই যাওঁ হেৰিয়লে। ৰাতি হৈছে বোলো, অকণ বোলো খোজ কাঢ়ি মেলি। অ' তাকে-তাকে। তাকে অ', ভাল লাগিছে মানে চায় অ'।
ঠিক আছে দিয়া।
দিয়ক তেতিয়া হ'ব, হ'ব।
ঠিক আছে অ।